হেল্ল'।
অ', শুনিছানে?
অ', মই শুনি আছোঁ।
অ', এই ভালে আছানে বৰ্তমান?
অ', ভালে আছোঁ দিয়া।
অ', এনেই খোৱা বোৱা হৈ গ'ল?
শুনা নাই।
অ', হেল্ল' শুনিছানে?
অ', মই শুনি আছোঁ, আপোনাৰ খবৰটো কেনে?
হয়, বহুত ভাল বহুত ভাল।
অ', মোৰো ভাল, ঠিকেই আছে।
অ', এনেই বতৰবিলাক কেনেকুৱা আপোনাৰ ফালে?
বতৰটোতো ৰ'দ দি আছে আৰু গৰম।
হয়, হয়, হয়, উম। আমাৰ ফালে আজি ইমান গৰম নহয়, মানে যোৱাকালি বহুত গৰম আছিলে, আজি ডাৱৰীয়া তেনেকুৱা। মেঘে থাকিছে আজি
অ'।
অ', হ'ব বাৰু, আপোনাৰ লগত এটা বিষয় লৈ আলোচনা কৰিবলৈ মই ইচ্ছা কৰিলোঁ আৰু সেইবাবে আপোনাৰ লগত মই আলোচনা কৰিব ইচ্ছা কৰিলো। আপুনি সাজু আছেনে? অ', হ'ব বাৰু এই সময়ত আমি এটা বিষয়ৰ ওপৰত আলোচনা কৰিম, এনে ফল মূল খোৱাৰ ওপৰত, হয় না নহয়?
অ', ঠিকেই আছে।
অ', এনে আপুনি ফল মূল খাই ভাল পায় না নাপায়?
অ বহুত ভাল পাওঁ মানে ফল মূল খাই বহুত ভাল লাগে আৰু মোৰ।
উম, এনেই, এনে বৰ্তমান, হয় হয়, মই খাওঁ, বহুত খাওঁ। বৰ্তমানতো তেনেকুৱা বহুত তেনেকুৱা ভাল ভাল ফল মূল ওলাইছে হয় নে নহয়? বতৰ অনুসাৰে চিজন অনুসাৰে। উম, কাৰণ
ফল মূল খালে ভাল আৰু।
হয় হয়। বৰ্তমানতো তেনেকুৱা বহুত তেনেকুৱা ভাল ভাল ফল মূল আছে, আমাৰ গ্ৰাম্য অঞ্চলত তেনেকুৱা দোকান বজাৰ বিলাকতো পাব পাৰি যেনেকুৱা, আনাৰস, কঁঠাল। আম, লেটেকু হয় না নহয়? আৰু বৰ্তমান তেনেকুৱা আৰু। কি কয় ৱাটাৰ মিলন সেইবিলাক টিয়বিলাক।
অ',।
আমি বহুত সহজতে দোকান বিলাকৰ ৰাস্তা বিলাকতো আমি পাবলৈ পাৰো হয় নে নহয়।
হয় হয়।
আৰু আমি ফল মূলৰ পৰা বহুত তেনেকুৱা কিছুমান আমাৰ শৰীৰত প্ৰয়োজনীয় তেনেকুৱা কি কয় ভিত ভিটামিনবিলাক মিনাৰেলছবিলাক আমি ফল মূলৰ পৰাও পাব পাৰি হয় নে নহয়।
হয় পোৱা যায়।
হয় ফল মূলতো তেনেকুৱা কিছুমান ভাল ভাল তেনেকুৱা ভিটামিন বিলাক আছে।
আছে।
যেনেকৈ কিছুমান ফল হয় হয়। যেনেকৈ কিছুমান ফল মূল বিলাক। আমাৰ শৰীৰত তেনেকুৱা পানী দিয়ে হয় ন নহয়। পানী বৃদ্ধি কৰে আৰু তেনেকুৱা এ ভিটামিন বি ভিটামিন তাৰ উপৰিও তেনেকুৱা। আৰু কিছুমান ফল বিলাকত যেনেকৈ ক'বলৈ গ'লে আমি আমাৰ ৰক্ত হীনতা হয় না নহয় আইৰণ থাকে কিছুমান ফল মূলত।
হয়।
সেইবোৰ খাই কেনে আমি কি কৰিবলৈ পাৰো কিছুমান আমি আমাৰ শৰীৰটো এটা সতেজ তেনেকুৱা স্বাস্থ্যৱান কৰি ৰাখিবলৈ পাৰি হয় নে নহয়।
হয় এইটো কথাটো এইবিলাকতো আইৰণ থকা ফলবিলাক তো মই ভাবোঁ কল আৰু এইটো কি আছিল? হা আপুনি অলপ আগতে কৈছিলে অ'। ৱাটাৰ মিলনতো থাকে চাকে এইবিলাকতো ভাল আৰু আমাৰ। আৰু তেজ তেটজ হোৱা ফলবিলাকও খায়। কিছুমানেনো টেষ্ট নাথাকে দেহাত ত' এই গ্ৰেপছবিলাকতটো আৰু ডালিম চালিম এইবিলাকতো খালেই বহুত ভাল হয় আৰু। এনেকুৱা কিবা কিবি ফল আছে আৰু আমাৰ। এইবিলাকতো খালেই আমাৰ মানে শক্তি আহে আৰু। দেহাত সেইটো ক'ব আপুনি আৰু।
আৰু এতিয়াতো যিহেতু গৰম বতৰ হয় নে নহয়।
হয়।
গৰম বতৰ আমি অলপ ৰাস্তাৰ পৰা ওলালে ঘৰৰ পৰা ওলালৈ। অলপ যদি গৰমত আমি খোজকাঢ়ো তেতিয়া আমাৰ শৰীৰ পৰা কি হয় ঘাম পানী ওলাই যায়। যায় আৰু ঘাম-পানী ওলাই কিনে, আমি বহুত দুৰ্বল আৰু তেনেকুৱা অনুভৱ কৰে হয় নহয় ভাগৰুৱা খোজ কাঢ়িব মন নোযোৱা। দুৰ্বল তেনেকুৱা লাগে আমি এই সময়ত কি কৰিব পাৰো কিছুমান তেনেকুৱা পানী থকা তেনেক কিবা ফল হয় নহয় পানীযুক্ত ফল এইবিলাক ৱাটাৰ মিলন বিলাক আমি ৱাটাৰ মিলনবিলাক খাই কেনে কিছুমান সন্তেক হৈ হ'লেও আমাৰ শৰীৰত তেনেকুৱা পিয়াস লগাটো আৰু ঘামপানীৰ লগত মানে দুৰ্বল হৈ যোৱাটো কি আমি পুনৰাই মানে। আমাৰ শৰীৰত পানী দিবলৈ আমি পাৰে।
হয় কথাটো।
তেনেকুৱা কি কয় তিঁয়হ সেই তিঁয়হ বিলাকতো বহুত তেনেকুৱা বেছিভাগে পানী আছে।
হয়।
ক'বলৈ গ'লে আমাৰ শৰীৰটো যেনিবা ষাঠি-সত্তৰ শতাংশ পানীয়েই হয়, হয় নে নহয়? তেনেকুৱা ছিক্সটি-ছেভেনটি পাৰ্চেণ্ট পানী থাকে আমাৰ শৰীৰত। আৰু এইবোৰ পানীবিলাক কি হয়, মানে গৰমৰ যোগেদি ঘাম-পানীৰ যোগেদি কিছুমান আমাৰ শৰীৰৰ পৰা বাহিৰ হৈ যায়।
উম।
আৰু এই সময়ত আমি কি কৰিব পাৰে? এইটো ফল-মূল খোৱাৰ যোগেদিও তেনেকুৱা সোৱাদ ৱাটাৰমেলন বিলাক, তিয়ঁহ বিলাক, তেনেকুৱা বহুতো তেনেকুৱা ফল-মূল আছে, হয় নে নহয়? আমি খাবলৈ পাৰি। আৰু যদি আমি ডাইৰেক্টকৈ যদি ফলবিলাক আমি মুখেদি চোবাই খাব নোৱাৰোঁ বা মন নাযায়। তথাপিও কি হয়, আমাৰ আধুনিক দিনত কি কিছুমান মিক্সাৰ বিলাক বা গ্ৰাইণ্ডাৰ বিলাকো আমি অলপ পানী দি কিনে গাখীৰ দি সেইখিনি কি কৰিব লাগে? মিক্স কৰক
মি, অ', জুছ বনাই খাব পাৰি আৰু
জুছ বনাই কেনে মানে, আমি খাবলৈ পাৰোঁ আৰু তেতিয়া আমি বেছি তেনেকুৱা শক্তি পাই আৰু যদি আমি নিজেৰ, হয়, হয়, হয়। সোৱাদ অনুসৰি যদি আমি, যদি এটুকুৰামান, যদি ঠাণ্ডা বৰফ দিওঁ, তেতিয়াহ'লে বেছি ভাল লাগে।
হয়। মানে আমাৰ এতিয়া গৰম বতৰ, না, এতিয়া মানে গ-গৰম বতৰ না, বহুত পানী লাগা হয় আৰু আমাৰ শৰীৰ
হয়, হয়, হয়। তেতিয়া, এই সময়ত মই আপোনাৰ পৰাও কিছুমান অলপ তেনেকুৱা বুজিবলৈ, জানিবলৈ ইচ্ছা কৰিলে দেই। সময়ত আপুনি কি বুজে, আপুনি? অলপ-চলপ ক'ব পাৰিব নেকি?
অ', মানে
অ', এতিয়া মই মানে, আপোনাৰ পৰাও অলপ মানে জানিবলৈ ইচ্ছা কৰিলোঁ। ইয়াৰ উপৰিও কিছুমান তেনেকুৱা আপোনাৰ পৰাও মানে কিছুমান কথা মই জানিবলৈ ইচ্ছা কৰিলোঁ। এই সময়ত আপুনি অলপ-চলপ হ'লেও ক'ব পাৰিব নেকি? হেল্ল'! শুনিছানে? হেল্ল'! হেল্ল'! শুনিছানে?
আমাৰ শৰীৰত মা যি পানী লাগে, সেইবিলাকতো
হয়, হয়।
পাই যাওঁ আৰু। আৰু ত', গৰম বত তৰৰ আমাৰ মানে, বহুত মানে, ডিহাইড্ৰেচন হয় ন ত' পানীবিলাকতো খাবা লাগে। আৰু পানী থাকা যি ফ্ৰু ফল-মূল আছে, ৱাটাৰমেলন, অৰেঞ্জ এইবিলাকতো খা-খালেই ভাল লাগে, আৰু আমাৰ সেইটোৱে আৰুতো আমি চিজ চিজনৰ যি ফল-মূল আহে ন, সেইবিলাকতো খাব লাগে আৰু ঠাণ্ডা বতৰৰ কিছুমান মানে, ফল-মূল পোৱা যায়, গৰম বত তৰৰ কিছুমান মানে ফল-মূল পোৱা যায় না, সেইটো খালে আমাৰ মানে, হেল্থ টো মানে ভাল হৈ থাকে, আৰু আমাৰ বেমাৰ-চেমাৰ নহয় আৰু তাতে মানে, কি কয়? টো অ' মানে থাকে আৰু সেইবিলাকটো। খালে আমাৰেই ভাল হয় সেইটোৱে ক'ম আৰু মই। এনে মই খাই ভাল পাওঁ এনেকা জুচি আহ। কি কয় ফল মূলটোৱে খাই ভাল পাওঁ আৰু যেনেকৈ আম খাই ভাল পাওঁ মই। আৰু এইটো কি কয় এইটো ৱাট ৱাটাৰমেলনটো খাই ভাল পাওঁ আৰু এটা যে ফুল আছিল। আপুনি অলপ আগতে কৈছিল অলপমান টেঙাকয় কি নাম আছিল তাৰ?
আনাৰস।
অঁ আনাৰস সেইটো খাই বহুত ভাল লাগে আৰু। আমাৰ ঘৰতেও লগা-লগা লাগা আছে এইটো।
হয় হয় হয়।
ফল নাই কিনিয়ে খাব লাগিব আৰু।
হয় হয় হয়।
আৰু ক'ব আপুনি আপোনাৰ ঘৰত কি কি ফল পোৱা যায়, এনে?
এনে আমাৰতো তেনেকুৱা গাঁৱলীয়া অঞ্চলতটো আমাৰ ফালে তেনেকুৱা বৰ্তমানতো তেনেকুৱা লেতেকো বহুত লেতেকো মানে বৰ্তমান এভেইলেবল।
আহঁ।
লেতেকো আনাৰস আৰু লেচুটোতো লেচু মানে সময়তটো পাৰ হৈ গ'ল। ইফালে এতিয়া আম, কঁঠাল এইবিলাক মানে বহুত মানে এভেইলেবেল য'ত হলেও পোৱা যায়।
ঘৰে-ঘৰে।
হয় হয় আমাৰ তেনেকুৱা গাঁও অঞ্চলটো সেইবাবে প্ৰত্যেক ঘৰতে মানে এইবিলাক ফলটো মানে এতিয়া এভেইলেবল আছে। বৰ্তমান মানে কিনিবলগীয়া তেনেকুৱা প্ৰয়োজন নাই কাৰণ বজাৰত যদি আমি কিনিবলৈ যাওঁ এটা আনাৰসৰ দাম তেনেকুৱা ষাঠি সত্তৰ টকা। হয় নে নহয়? কিন্তু আমি এইবিলাক কিছুমান ফল-মূল বিলাক আমি বৰ্তমান কিনিব নলগাকৈ মানে ঘৰতে তেনেকুৱা খাবলৈ তেনেকুৱা পাই আছে। বাৰু এই সময়ত আমাৰ সময় হ'লহি আৰু আপোনাৰ লগত আলোচনা কৰি বহুত ভাল লাগিল আৰু আপোনাৰ পৰাও কিছুমান তেনেকুৱা অভিজ্ঞতা পালোঁ আৰু ফল-মূল খোৱাৰ ওপৰত কিছুমান উপকাৰ আৰু আমাৰ শৰীৰত কিয় খাব লাগে তাৰ বিষয়টো আলোচনা কৰি বহুত ভাল লাগিল।
ধন্যবাদ মোৰো ভাল লাগিল আপোনাৰ লগত কথা পাতি।
হয় হয়, আশা কৰিছোঁ, হয়, আশা কৰিছোঁ আৰু। পিছৰ তেনেকুৱা সময়বোৰতো আমি পুনৰাই আলোচনা কৰিব পাম বুলি আশা ৰাখিছোঁ। ধন্যবাদ থাকিল আপোনাক।
ধন্যবাদ।